হেল্ল'।
অহ কোৱা?
কি কৰি আছা?
আছো এনে বহি আছো। তুমি কি কৰিছা?
হেল্ল'। হেল্ল'।
অহ, তুমি কি কৰি আছা?
হেল্ল'।
উম, উম। ভাত অ।
তোৰ মাত তো মই শুনা নাই, হেল্ল'।
অ, ভাত খালো, ভাত খালো।
অ। আম মানে এটা কথা আলোচনা কৰবালে ফোন কৰিছিলো।
কওচোন বাৰু।
আ মানে যি যিহেতু আমাৰ ব্ৰহ্মপুত্ৰ নদীখনতো অসমৰ মানে প্ৰধান এখন নদী বুলি আমি ভাবোঁ বা নদীয়ে নহয় অসমৰ মানে জীৱন দায়িনী। কিছুমানে ভাবে এতিয়া তাৰ বিষয়ে অলপ কিবা আলোচনা কৰোঁ মানে কেনকে কি হৈছিল বা উৎপত্তিটো কেনেকুৱা হৈছিল, বা তাৰ বিষয়ে অলপ ক'বি নেকি?
অ এতিয়া মানে ব্ৰহ্মপুত্ৰতটো মানে আজি আমাৰ মানে কথপকথনৰ মানে মেইন মানে মূল বিষয়টো বৰ ব্ৰহ্মপুত্ৰবাৰ মই গম পালোঁ। এতিয়া মানে ব্ৰহ্মপুত্ৰ উৎপত্তি ক'ৰ পৰা হৈছে বুলি ক'ব গ'লে ব্ৰহ্মপুত্ৰটো উৎপত্তি হৈছে তোমাৰ মালয় পৰ্বতৰ চেমা য়ুংডুং নামৰ যিটো বৰফ মানে গ্লেছিয়াৰ আছে ত তাৰ পৰা মানে সেই বহাৱটোতো মানে উৎপত্তি হৈছে হা। তাৰ পৰা আহি তোমাৰ ব্ৰহ্মপুত্ৰই তোমাৰ চীন হৈ চীনৰ তিব্বত হৈ এ তেনেকে অৰুণাচলত প্ৰৱেশ কৰচি প্ৰৱেশ কৰোতে মানে তাতে চাংপো নাম নামে দি মানে জনাজাত ব্ৰহ্মপুত্ৰটো। তাৰ পৰা অৰুণাচল প্ৰদেশৰ পৰা আহি আমাৰ অসমৰ মাজেদি পাৰ হৈছে পাৰ হৈ গৈ অসমত তোমাৰ